হেল্ল'
সামৰোনে?
মৰ্ণিং-মৰ্ণিং
কি খবৰ ভাল নে? ক'ত আছা এতিয়া?
এই এতিয়া মই আছোঁ, গাঁৱতে আছোঁ।
গাঁৱতেই?
হয়।
কাম বন নাই নেকি?
কাম আছে, অফিচত যাম, অ' অফিচতে আহিছো, অফিচৰ পৰা অলপ বাহিৰত আহিলো।
অ', তাৰমানে এটা বিষয় লৈ অলপ আলোচনা কৰিব বিচাৰিছিলো। সময় থাকিলে আলোচনাটো পাৰিলো হয়। সময়তো আছে না? তাৰমানমানে, এই আমাৰ দৈনন্দিন জীৱন
হয়, দৈনন্দিন জীৱন বহুত দুখৰ জীৱন।
চলি আছে বা কেনেকৈ চলালে ভাল হ'ব দৈনন্দিন জীৱনত কোনো ৰুটিনৰ প্ৰয়োজন আছে নে নাই এই বিষয়ে আৰু। তাৰমানে মই যিহেতু সকলো খিনি গুম নাপাওঁ
হয়।
সেইকাৰণে, মই ভাবিলো আপুনি এজন জনা বুজা মানুহ আপোনাক ফোন কৰি অলপ, দৈনন্দিন জীৱনৰ বিষয়ে অলপ মানে শুনিলো, কেনেকাই কি কৰিলে ভাল হ'ব, এই কাৰণেই আৰু ফোন দিলো।
ভাল এটা বিষয়, দৈনন্দিন জীৱন আমাৰ ব্যস্ততা, কষ্ট, পৰিশ্ৰম বিভিন্ন প্ৰক্ৰিয়াৰ মাধ্যমত, আমাৰ দৈনন্দিন জীৱন আৰম্ভ হয়। বা আমি ৰাতিপুৱাৰ পৰা, যিটো জীৱন আৰম্ভ কৰোঁ বিনা আৰম্ভ কৰোঁ তাৰ লগতে আমাৰ আৰম্ভ হয় দৈনন্দিন জীৱনৰ কাৰ্যসূচীবিলাক, পুৱাতে আমি উঠো গা ধো, পিছত যাৰ-যাৰ যি কাম আছে সেইখিনি কৰোঁ। সেইখিনিৰ কাৰণে ব্যস্ত হৈ যাওঁ, কিন্তু এই ব্যস্ত হোৱা-হোৱাৰ সময়লৈ আমি আহ, জীৱনৰ যিটো আমাৰ নিজৰ শৰীৰ, নিজৰ জীৱন, এইটো বিষয়ত কিন্তু আমি গুৰুত্ব নিদিওঁ। আমি অকল আমাৰ যিখিনি টাস্ক আছে যিখিনি কাম আছে সেইখিনি কেনেকৈ মানে সম্পূৰ্ণ কৰা যায় সেইটো লৈহে ব্যস্ত হৈ থাকোঁ। এইটো ভাল এটা বিষয়, এইটো বিষয় লৈ আলোচনা কৰা দৰকাৰ আছে।
বৰ্তমান যুগত মানুহৰ দৈনন্দিন জীৱন, এনেকুৱা মানে ব্যস্ত হৈ পৰিছে মানে কাৰোবাৰ মানে মাতিলে, আৰু কথা ক'ব দিয়া মানে সময় নাই। এ এই ৰবি আহি আছো আহি আছো। এইখিনি কৰি গুচি যায়, এনেকুৱা বোধ হয় যে, সিহঁতে ইমান মানে ব্যস্ততাৰ মাজত আছে কথা কোৱাৰ সময় নাই, এনেকৈতো দৈনন্দিন জীৱন আমাৰ চলিব নোৱাৰে না। আমাৰ বন্ধু বান্ধৱৰ লগত কথা পাতিব লাগে। আত্মীয়তা বজাই ৰাখিব লাগে বন্ধুৰ সম্পৰ্কটো ধৰি ৰাখিব লাগিব। যদি আমি জীৱন লৈ এনেকৈ নিজকে লৈ ব্যস্ত থাকো, তেনেহলে আমাৰ কিন্তু এই যে যিটো আছিল, উম, আমাৰ সম্পৰ্ক, সম্পৰ্কৰ মাজত কিন্তু লাহে-লাহে মানে অলপ ফাতল ধৰিব যেন লাগে মোৰ।
হয়, তেনেকুৱাই হৈছে মানে কি হৈছে যে আমি কৰ্মটো ইমান গুৰুত্ব দিছোঁ আৰু আমাৰ বন্ধু বান্ধৱ বা মানুহৰ লগত বহি কথা কোৱা ঠাট্টা হাঁচি ঠাট্টা হাঁহি ধেমালি কৰাটো একদম বাদ দিছো, তাৰ কাৰণে আমাৰ কি হৈছে, মানসিকভাৱে কিন্তু আমি বহুত মানে দুৰ্বল হৈ গৈছোঁ, আজিকালি চাব এই দৈনন্দিন জীৱনৰ কাৰ্যসূচীত বন্ধু বান্ধৱৰ লগত কথা বতৰা, আড্ডা দিয়া হাঁহি ধেমালি কৰা, এইবিলাক বাদ দিয়াৰ কাৰণে কিন্তু টো হাৰ্ট এটেকৰ পৰিমাণটো বহুত বৃদ্ধি পাইছে, মানুহে কিন্তু এই টো মানে আ, চিন্তা নকৰে, মানে বা মানে উলিয়াবলৈ চেষ্টাও নকৰে, যে আচলতে হাৰ্ট আতেক বা ডিপ্ৰেশ্যন যিটো কয়, মন মৰি বহ থকা এইবিলাক কিয় হৈছে? এইবিলাকৰ এটা কিন্তু ঔষধ আছে, ঔষধটো হৈছে যে আমি যিমানে কাম নকৰোঁ কিয়, যিমানে কামত ব্যস্ততা নাথাকো কিয় অলপ সময় হ'লেও আমি কথা ক'ব লাগে, হাঁহিব লাগে,
হয়, মনোৰঞ্জন বা হাঁহি ঠাট্টা, এইবিলাক কৰিব লাগে।
কৰিব লাগে
তাৰমানে, এটা কথা আপ-আপোনাৰ মনত আছে নে নাই আমি যেতিয়া সৰু আছিলো
হম
তেতিয়া কিন্তু এই গাঁৱৰ বয়সীয়াল যিবিলাক মানুহ আছিল, বিশেষকৈ গৰমৰ সময়ত
হয়।
এ ৰাতিত কিন্তূ ইয়াতে কি কৰিছিল এ কোনোবা এটা ঘৰত ঘৰৰ চোতালত কি কৰিছে ইয়াতে মানে কম চে কম দহ পোন্ধৰ জন মানুহ একেলগ হৈ বহিছিল কিন্তু বহি কিমান সাধু কথা কিমান হাঁহি ঠাট্টা কিমান গল্প কৰিছিল কিমান ভাল লাগিছিল তেতিয়া তিয়া আৰু সেইবোৰ এই মোবাইল অহাৰ লগে লগে একচোৱেলি মোবাইল অহাৰ লগে লগে আমাৰ দৈনন্দিন জীৱনত মানে বহু খিনি প্ৰভাৱ পৰিছে, মানে আ দিনত যিবিলাক হাঁহি ধেমালি বা ফূৰ্তিৰ মাজত আমি দিন পাৰি পাৰ কৰিছিলো, সেইবোৰ এতিয়া
হেল্ল' মাতটো অহা নাই আপোনাৰ। হেল্ল' আপোনাৰ মাতটো একদম আহা নাই, আপুনি অলপ বাহিৰত আহক নকি?
অলপ থিয় হওঁক মানে আ খোজকাঢ়ি খোজকাঢ়ি কথা ক'লে ঠিক এতিয়া আহি আছে এতিয়া ঠিক ঠিক কথা কৈছে হয় হয় এতিয়া শুনা গৈ আছে কথাটো ঠিকেই মানে কি হৈছে আজিকালি অ মোৰতো পূৰা নেটৱৰ্ক নেটৱৰ্ক মোৰ নেটৱৰ্ক কিন্তু ইয়াত অসুবিধা নাই হেল্ল'
হেল্ল'
হয় হয় শুনি আছোঁ
উম আপোনাৰ
মোৰ মোৰো এনেকুৱা হৈছে আপোনাৰ এনেকুৱা হ'ল কি হ'ব
অ এতিয়া এতি এতিয়া এতিয়া শুনিয় মই
এতিয়া ঠিক হৈছে হয় এতিয়া ঠিক হৈছে হয় কথাটো মানে ঠিক হয়
আমি সৰু আছিলো
উম
হেল্ল'